সেইটো
ক'ত আছা?
মই ঘৰতে তুমি
ময়ো ঘৰতে
অ
ক'ত নথাকিবা আৰু এ তোমা
আমাৰ ফাৰ্মখনলে আহিছিলো।
অ কিবা কামত
মই বোলো পানীখিন অলপ সলাই দিওঁ সিহঁতৰ
হো
একে সোবা পানীকে খাই খাই আমনিও লাগিব পাৰে
অ তুমি মানে ফাৰ্মো কৰা তুমি
আহ চব কাম কও।
কি ফাৰ্মছ
আমাৰ এতিয়া কয়লা
উম।
ব্ৰইলাও আছে।
কিমান মান আছে।
কয়লাৰ এতিয়ানে?
উম।
কয়লাৰ ফাৰ্মখন সৰু আমাৰ আনিছিল পঞ্চাছটামান পোৱালি।
উম।
তাৰ পিছত নেউলে মাৰি মাৰি এতিয়া ষোল্ল সোতৰটামান আছে গে।
অ।
গাহৰি ফাৰ্মো আছে আমা, কিন্তু সেয়া মানে সেইটো সেইবিলাক বৰ্তা আও।
অ ক'ত আছে তোন গাঁও এইখন?
আমাৰ তোমাৰ বঙাবাৰী আহিছা নহয় তুমি?
উম।
তোমাৰ এই কৈলনী মন্দিৰ যে যাই যে ৰাস্তাতো যে।
অ।
মানে আমাৰ চেণ্টাৰৰ পৰা অলপ দূৰ গৈ তোমাৰ এক কিলোমিটাৰ মই কিলোমিটাৰ বিলাক ক ইমান বুজি নাপাওঁ দেই এক কিলোমিটাৰমানৰ ভিতৰতে আছে। ফাৰ্মখনৰ চিধা চিধি গৈ ৰাস্তাৰ কাষতে।
অ।
ঘৰ আছে ঘৰৰ পিছফালে মানে বাৰীলে ফাৰ্ম আছে আও।
অ অহ।
নতুনকে আনিছে আমাৰ গাহৰি। পোৱালি ছয়টা নে পাঁচটা।
অ।
আৰু মাক।
অ অহ।
তাৰ দুটামান পোৱালি আমাৰ গুলপীয়া আক দুটামান কলা অ।
ত অ।
এই আমাৰ চাইনিজ চাইনিজ নহয় হাফপাকেতত বাহিৰৰ যে গাহৰিটো যে থাকে যে তেনেকুৱাই।
অষ্ট্ৰেলিয়ান।
অষ্ট্ৰেলিয়ান অ।
উম।
মই কোৱা নাই জানো এইবিলাকৰ আ লাগা নহয় বুলি সেইটো কাৰণে নাজানো অ। বগা বগা দেখিবলে সেইকেইটা গুলপীয়া বগা।
তাৰ মানে হয়টো মইয়ো নামটো শুনিছো মানে এইটো গাহৰি নামটো এইটো। সেইটো গাহৰি নাম থা-
তাৰপিছত ব্ৰইলাৰ ফাৰ্মখনো আছিলে। খাবলে।
হু?
খাবলে তোমাৰ এই আমাৰ কয়লাটোৱে ভাল বুলি কোৱা শুন আমাৰ লো কেলটো মানে।
অ।
ক'ত তোমাৰ ফাৰ্মত পুহা গাহৰি আৰু এনেকে খোলাত থকাটো খাবলে বেলেগ হ'বই।
উম দুইটা সোৱাদ বেলেগ বেলেগ হ'ব।
খোলাত থকাটো তোমাৰ এতিয়া তোমাৰ চব ঘৰৰ বস্তু তেনেকুৱা যি থাকে তেনেকুৱা সেইবিলাক খায়।
হুম।
ফাৰ্মত থকাতো চাগে ক'ত তোমাৰ এইবিলাক খুৱায়? কিবা ঔষধ-চষধতে সেইটো ব্ৰইলাৰ নিচিনাকৈ চাগে ডাঙৰ হয়।
তাকে।
ব্ৰইলাৰ ফাৰ্মখন জানা?
উম।
ফাৰ্ম আমাৰ বৰ্তাহঁতে কৰি আছিলে। বৰ্তাৰ ফাৰ্মেই আছিলে বাৰু।
অ।
তাৰপিছত তোমাৰ আমাৰ দাদাক ক'লে
অ।
তই চলা যদি চলাবি, মানে বৰ্তাই ইমান চাকচেচ পোৱা নাছিলে। নিজে কৰি পেলাই, মানে বৰ্তাই নিজে কৰা নহয় আও। মানুহ আছে আমাৰ ফাৰ্মত।
অ।
মানুহটোৱে মানে পুখুৰীটো, আমাৰ পুখুৰীও আছে নহয়। সেইবিলাক ক'ম বাও। তোমাক প্ৰথম ফাৰ্মৰ কথা কৈ লওঁ। তাৰপিছত পুখুৰীৰ কামো কৰে। তাৰপা বৰ্তাই ভাবিলে এনেই থকাতকৈ ফাৰ্মো খুলি দিওঁ।
উম।
তাৰপিছত ফাৰ্মখন খুলি দিলে। এই তোমালোকে এতিয়া আমি এ নিজেই চোৱা নিচিনাকে বস্তুটো বেলেগেনো ক'ত চাব?
অ।
বহুতখিনি সুবিধা আছে। আমাৰ এইখন ফাৰ্মত আমাৰ নিজৰ ফাৰ্মখনতকে বৰ্তা ফাৰ্মত বহুত সুবিধা আছিলে, কিন্তু লাভটো নেপায় মানে তেনেকে। সেইটো কাৰণে বৰ্তাই নকৰা হ'ল।
অ।
তাৰপিছত দাদাক ক'লে তই কৰ যদি কৰিবি বুলি।
উম।
পানীও একে ডাইৰেক অট'মেটিককে পৰে বোলে। কিবা বোলে অট লিণ্টাৰ নে কিবা যে। কৰি থোৱা আছে। অ, অ তাৰপিছত কৰি থোৱা আছিলে।
অ।
তেতিয়া তাপা আহি কাগজ-পাতি কৰিলে আও। কৰিব বুলি
এতিয়া পৰা তোমাৰ যোনদিনাখনে ফাৰ্মৰ মানুহ অহা কথা আছিল, তাৰ আগ দিনাখন বতাহ আহিল।
অ।
শাওন মাহ
অ মা। এতিয়া কি হ'ল বনালে
একচাইত বেকা হৈ পৰি আছে।
কৰিয়ে আছে।
অ মানে বৰষুণ দি আছে যে, দাদাক কোৱামতে মানে সি ছাইড কৰিব নোৱাৰা হল বস্তুবিলাক, আকৌ বৰষুণ পৰি পেলাই বেয়া হৈ যাব।
অ।
সেইটো কাৰণে এতিয়া তেনেকেই আছে। সি বৰষুণ ৰখিলে খুলিবগে। জানো সেইদিনাখন গৈছিলে খুলিলে নে নাই ফেন-চেনবিলাক?
অ।
এ বৰ্তাই মানে পকা খুটা নিদিলে যে মাজত। বৰ্তাও নেজানে ফাৰ্মৰ ইমান বৰ্তাই গৈ পোৱা নাই।
অ,
আও নুসুধেও আমাক, কোৱাৰ আগত। আমাৰ এতিয়া ফাৰ্ম ইমান বছৰ হল যদিও, আমাৰ ফাৰ্ম বেকা হোৱা নাই।
উম।
আৰু সিহঁতকে আমাৰ ফাৰ্মখন বেছিহে হেৰিত থকা, গছে-চছে মাজে।
হম।
আমাৰ ফাৰ্ম তেনেকেই আছে, বৰ্তা ফাৰ্ম খহিল।
উম।
এতিয়া তাকে কৰিব চাগে দাদাই।
অহ।
বৰষুণ চৰষুণ ৰখাৰ পিছত, ফাৰ্মখন ঠিক কৰা পিছত কৰিব আৰু।
উম।
তাকে সেইবিলাক।
উম।
ধেৰ কষ্ট এইবিলাক, পোৱালি হৈ থাকোতেতো ভালেই। ডাঙৰ হোৱাৰ পিছত যে, পা পানী একে বাচোন দাঙ- দাঙি
মানে মাজে মাজে ময়ো যাওঁ অকলে অকলে কিমান কৰিব বুলি। আকৌ সিহঁত জানে এতিয়া পানী বাচোনবিলাক কেনেকে ওলটাই, মইতো নেজানো।
উম।
মোৰ মানে হাতত থৈ পেলাই উলটাও বাচন টো, পানী বাচনবিলাক উলটাব লাগে যে
উম।
হাতৰ যোনকনত থৈ পেলাই উলটাওঁ, সেইকন জেগা ক'লা হৈ যায়গে। আও কিবা অক্সিজেন নোপোৱা নিচিনা লাগি যায় মানে তাত। কিবা তাৰপা ওলাই আহোতে গাটো কিবা লাগি আহে মানে। কাম চাম কৰি এনেইতো সোমালে তেনেকুৱা নালাগে, যেতিয়া দানা চানা, পানী চানী দি থাকিব লাগে তেতিয়া।
কষ্ট, কষ্ট ভালেমান আছে মানে।
বহুত কস্ত ফ্ৰামত।
উম, উম।
মানুহে কয় যে ফাৰ্মত ভাল, পইচা ধেৰ পায় কিব কিবি, পইচা যেনেকে পায় ঘ মানুহৰ কষ্টও তেনেকে য়া নহ, আকৌ তাত তুমি বেলেগৰ মানুহ ৰখাই লাভ নাই। মানুহটোকে তুমি পাঁচ-সাত হাজাৰ টকা দিব লাগিব।
অ,
আৰু চব বাৰে যে তোমাৰ ভালকে ৰিজাল্ট আহিব সেইটোও কথা নহয়। কিন্তু যেতিয়া লাভ হয়, ধুনীয়া আহে আক।
অ সেইটো হয়, মইও শুনিছোঁ।
উম, আমাৰ দাদাই পঞ্চাছ মান পাইছিলে এবাৰ।
অঁ
তাৰপিছত যেনিবা তাক কি হবাত দিব মেলিব আছে সেইবিলাক কৰি পেলাই লাইটৰ বিল চিলো থাকে যে। কমিলে কিন্তু হ'লেও মানে সেইবাৰ ৰিজাল্ট ধুনীয়া তা।
অ।
সেয়া। এখন ফাৰ্মৰতো তোমাৰ ডাঙৰ ফাৰ্ম আছিল মানে সেইখন।
যা
ঢেৰ পোৱালি ৰাখিব পাৰি নেকি ৰাখো বুলি ক'লে তেনেকুৱা। নে দুখন ফাৰ্ম আছিল কিবা তেনেকুৱা এটা মালিক। কি, মানে আমাৰ বা যোনটো ল'ৰালে বিয়া হ'ব।
উম
সেই ল'ৰাটো সেই প্ৰিমিয়াম কোম্পানীৰ মেনেজাৰ।
উম
তাৰপিছত সি মানে ৰিজাল্ট বিলাক দি থাকে যে। হোৱাটছএপত ষ্টেটাছ। তাৰপিছত দেখিছোঁ অ- দুই লাখ মান সোমাইছে মানুহটোৰ, দুখন নে কি ফাৰ্মৰ পা।
উম
সেই তেনেকুৱা। দুই লাখ নে ডেৰ লাখ টকা তেনেকুৱা।
ন
অ লাভ ভালেমান লাভ হয়।
অঁ এতিয়া কৰি আছে নেকি দাদাই। দাদাই এতিয়াও কৰি আছে নেকি?
দাদাই
অঁ
দাদা এইকেইদিন নাই কৰা বাৰু, কিবা-
উম
হুহ কিহৰ কাৰণে কৰা নাই তাৰ নিজৰো। সি এই চলাৰ বিলাকৰ চলাৰ পেনেল বিলাক আহে।
উম
সেইবিলাক লগোৱা কাম কৰায় যে।
উম
সেইটো কাৰণে এতিয়া কাম হোৱা নাই।
উম
আকৌ চাগে গৰমৰ দিনকেইটা ষ্টাৰ্ট নকৰে আৰু গৰমত ঢেৰ বেমাৰ লাগে যে। পোৱালিবিলাকৰ।
অ অ
মা আগষ্ট মানৰ পা আগষ্টৰ লাষ্ট মানৰ পা কৰিব পাৰিব এই ঠাণ্ডা দিনখিনি-
উম
ভাল মানে-
উম
আৰু ইমান বেমাৰ চেমাৰ নহয় যে, ধুনীয়া হয় পোৱালী বিলাকো। তোমাৰ মানে মনটোও ভাল লাগিব গৈ পেলাই যে অঁ। ৰিজাল্ট ভাল আহিব পোৱালি খিনিও ভাল হৈছে অঁ। নহলে তোমাৰ ইমান কষ্ট কৰিব, পোৱালি খিনি যদি ভালকে ভালেই নহয়।
অ
তেতিয়াতো ভালো নেলাগে মনটো
উম ভাত হয়
সেয়া
উম উ
তাকে ফাৰ্মখন বনাওকচোন এবাৰ, আকৌ তাৰপিছত আকৌ ষ্টাৰ্ট কৰিব লাগিব আৰু।
কি হয় আৰু।
তাকে
উম
ঠিক আছে দিয়া মই জনাম তোমাক পিছত